হেল্ল'
আহ বিনীতা
অ খুৰী
হেল্ল' আহ আছো দিয়া তোমাৰ ভাল
উম আছো দিয়ক ভালে ভাত পানী খালে
এই মাত্ৰ ভাতকেইটা খালো খাই পেলাই মইগোলো বি তাক ফোন কৰা নাই খবৰ এটা লওঁ কত আছা এতিয়া
উ এ মই ভাত পানী খাই উঠিলোঁ উম আপুনি অ কি বনালে আজি
মই আজি যি আমি মঙ্গলবাৰে নিৰামিষ খাওঁ মানে এ নিৰামিষেই বনালো চেজেনা বনালো দালি বনালো চেজেনাতো এনেও মানে মোৰ বিষ হৈ থাকে যে অলপ সেইটো কাৰণে বিষ বিষৰ কাৰণে চেজনাটো ভালো
অ স্কিনৰ কাৰণে ভাল বুলি শুনো ছজনা পাত
বহুত কাৰণত পাতটো প্ৰেছাৰৰ কাৰণেও ভাল হাই প্ৰেচাৰ সেইটো কাৰণেও ভাল মাজে মাজে খোৱা হৈ এতিয়া আমাৰ চিজনত এইটো বস্তু খাওঁ আৰু নহয় খাই ভালো পাওঁ এইটো বস্তু
অ ভাল লাগে খাই সৰিয়হ দি বনালে নে এনেই
আজি সৰিয়হ দিয়া নাই মানে অকণমান পেটটো বেয়া হৈ আছে খুৰাৰ সেই সেইটো কাৰণে মই সৰিয়হ নিদিয়াকৈ চিম্পুল বনাইছো কিন্তু বহুত ভাল হৈছে খাবলৈ তাপিছত এই মাত্ৰ ভাতকেইটা আহিবা আহিব কিবা এনেও মাতিম বুলি ভাবি আছো তোমাক আৰু ইহঁতকেইটা খবৰ কোৱাচোন বাবু মাইানাৰ খবৰ ভাল আছে
বনালে আজি
অ কঁঠাল মুচি এইটো চিজনত খাই জো
উম, উম, জানোঁ কিন্তু, মইহে ইমান ভাল নাপাওঁ, টেষ্টটো উম।
উম, ভাল নোপোৱা ন? অ', কঁঠালৰ মুচিটোৰ অৱশ্যে মই ইমানো প্ৰিয় নহয়, কিন্তু খাওঁ আৰু মানে। বহিছেনে?
উ, উ, উম, ময়ো সেই এসাঁজ, দুসাঁজ খাওঁ আৰু তেনেকে আৰু উম, কাহ, কাহে মানে অৱস্থা নাইকিয়া কৰি দিছে আৰু।
হয়, দিয়া। বতৰ খুব গাজনি, ঢেৰকনি মাৰি আহিছ তাৰপিছতে এই এতিয়া দেখোন অকমান কমিছে। এতিয়া বিহুৰ বতৰ ন? চাৰিওফালে এইফালে বৰষুণ পৰা নাই, পৰা নাই। বিজুলীয়াই আছে খুব, ঢেৰকনি মাৰিছে, হয়তো চাগে ৰাতি মানলৈ পৰিব নেকি‌,
কেই আছিলে। আকৌ নাইকিয়া হ'ল, আকৌ অলপ সময়ৰ পিছত আহিলে উম।
অ', এইটো তেনেকেই আছে। আজি ৰাতিপুৱা আহিছিলে, ভূমিকম্প খুব ৰাতিপুৱাই মই শুৱাৰ পৰা উঠাৰ পাছতে উম, উম, গম পালা ন?
কে থাকোতে নামো নামোকে থাকোতেই মানে আও গ'লগে আও
এ লগা লগিকৈ কেইবাদিনো আহিলে ৰবা ভুমিকম্প। গ'ম নোপোৱা? অ' আহিছে আকৌ যোৱা সপ্ত ত নহয় আজি দচ দিন মানৰ আগতো আহিছে ভূমিকম্প।
এ, গমেই নাপালো।
আজিটো কিন্তু জোকাৰনটো আছে অকমান।
উম, উম, উম, উম, উম, উমম।
উম তাকে, আৰু এতিয়া ইমান গৰম উঠিছে বৰষুণ এজাক পৰিব কিন্তু।
অঁ, পৰিলেটো ভালেই গৰমটো তামাম পৰিছে। হয়, হয়।
অ' পৰিছে যে অলপ অসুবিধা লাগিছে। আজি ৰ'দো খুব
গৰম-গৰম হয়, হয়। চবতে একদম বিৰাট গৰম দিনতটো। সন্ধিয়া প
অ' অকমানতে, কিন্তু নাই আজি কিন্তু সন্ধিয়াও বহুত গৰম এতিয়া গৰমেই। খুব।
বাকী আৰু আপোনাৰ গাটো ঠিকে আছে আৰু বিচ
মোৰ বৰ্তমান বিষটো হে কেলচিয়াম খাই থাকো সদায়, কেল য়াম খাবই লাগে, বিষৰ কাৰণে।
উম হম হম হম। ডক্তৰক দেখাই কৰি খাইছে নে নিজে
অ দেখুওৱা দেখুওৱা নহয় নহয় ড্ক্তৰক দেখুওৱা। ডক্তৰৰ হেৰি মতে চলি থাকিব লাগে। ব্যায়াম চিয়াম বিলাক কৰি থাকো ঘৰতে মই ৰাতিপুৱা বিচনাতে মই খোৱা বিচনাত ব্যায়াম কৰোঁ। কঁকালৰ ব্যায়াম তাৰপিছতহে কৰো আৰু দিনটোৰ, কৰ্ম বিলাক নাই নকৰিলে নহয় অ বিনিতা কৰিবই লাগে মানে বিষ, কষ্ট হয় কষ্ট হয় আমাৰ মানে এতিয়া মাইকী মানুহ, উম কৰিবই লাগিব অকলশৰীয়া মানুহ ন আমি
উম সেইয়ে আৰু ভৰিৰ বিষ গা বিষ মোৰ মাজতে হৈছিলে মূৰতে আপোনাৰ, টেমুনা নিচিনা হৈছিল অকমান বিষ, বিষ বুলি নাই কিন্তু চুলেহে বিষায় তাৰপিছত ভয়ও খালো নাই নাই শুই থাকোতে খোৱা শুলেহে মানে বা এনেকে শুই দিলেহে মানে গম পায় সৰু অকমানিকা মহে কামৰিলে যেনেকুৱা আৰু নিচিনা হয়, মোনাত এ হয় তেনেকুৱা চুলে মানে তেনেকুৱা লাগে চাৰিদিন মান চালো চুলেহে বিষ ষাই, নে নিবিষাই একো নাই ফণী দি আচুৰিলে লাগে, তাৰপিছতে ঘৰত গ'লে যেনেকৈ হ'লে নহয় এইটো, মানে বিষ নাথাকিলে বাৰু প্ৰব্লেম নাই কিন্তু, চুল যে বিষাই ডক্টৰক দেখালো ডক্ট ডক্টৰে মেডিচিন দিলে যে এইকেটা এইকেইটা মেডিচিন খোৱা যদি মেডিচিন তাৰ পিছতো যদি নকমে বা ভাল নহয়, তেতিয়া হ'লে সেইটো অপাৰেশ্যন কৰিব লাগিব। ভয়ে খালো আৰু ডাক্তৰে কৈছে যে তুমি যদি নিজে এই সেইটোক চিকুতি বাকুতি নাথাকা সি তোমাক আমনি নকৰে, তাৰপিছত লাহে লাহে দুদিন নে তিনিদিন মেডিচিন খালো। তাৰপিছত লাহে লাহে নাইকিয়া হৈ গ'ল। নাইকিয়া হৈ যোৱাৰ পা অ' নাই নাইকিয়া হ'ল। তাৰ পাছত এ সেইটো কিবা চিষ্ট টাইপৰ মানে এনেকুৱা হয় বোলে। অ' যিকোনো জেগাতে হ'ব। পাৰে বোলে, কিছুমানৰ ডিঙিতো হয়। পিঠিৰ ফালেও এনেকুৱা হয়। কেতিয়াবা গাঁঠিত হয় হাতৰ এনেকুৱা, তাৰ পিছত নিজে নিজে এ নাইকিয়া হ'ল আৰু সেইটো। এতিয়া যেনিবা নাই, মই ভাবিছো কিবা শুওঁতে চাগে আঙ এইটোত লাগি পেলাই তেনেকুৱা হ'ল বুলি ভাবিছোঁ। হেল্লো' এইটো কি? কি কাৰণত হ'ল আৰু এতিয়া
মোৰ নাই নহয় হোৱা, নাই নাই নাই মূৰতটো আৰু নাই। মোক এক্স কি জানা মোৰ গাত অ' মোৰ গাত তেনেকুৱা কিবা খজুৱতি জাতীয় আছে বুলি উঠাই নাই আজিলৈ
অ'।
মানে তেনেকুৱা ফোঁহাত
উম' উম' উম' উম' ফোঁহা মানে এইটো আপোনাৰ ফোঁহা নিচিনা নহয় বস্তুতটো এই মহে কামুৰিলে আমাৰ যেনেকে চকলা এটা চকলাকে উঠে বাহিৰলৈ উঠাই উঠি আহিছিল অকমান উখহি অহা নিচিনা তেনেকুৱা, চুলে মানে হেৰি আৰু অ' আৰু মানে কি হয় হাত- হা অ' হাত খন মানে তালৈকে গৈ থাকে যে অনবৰতে
গৈ থাকে গৈ থাকে অ' সেইটো না বিচাৰে মানুহৰ চাবাচোন
উম' কৰ'বাত কিবা এটা হ'লে হাত ভৰিবিলাক হাতখন মানে বিশেষকে গৈ থাকে আকৌ মুখত হ'লেও জিভাখন গৈ থাকে।
অ' এই মুখৰ ভিতৰত হয় কেতিয়াবা মোৰ অ'।
তাকে এ ৰ ড্টৰৰ ঔষধ পাতিলে কিমান ইটো পিছত সিটো সিটো তাৰপিছত সিটো বেমাৰেই নুগুছে দেখোন!
আমাৰ আৰু মেডিচিন নহলে নহয়েই দেখোন। মেডিচিন খাবই লাগে আৰু আৰু ৰি
তাকে শোৱাৰ পৰা উঠি মেডিচিন, মানে শোৱাৰ পৰা উঠি ৰাতি শোৱালৈকে মেডিচিনে দেখোন। উম', সেইটোৱে
খাবই লাগে সেইটোৱে আৰু সেই মেডিচিন দিয়া বস্তুবোৰ খোৱা যায় যে সেই এটা কথা। ফল-মূলে হওক অ তোমাৰ থাইৰইড আছে। আচ্ছা
হয়, হয়। থাইৰডৰ ৰাতিপুৱাই খালী পেটত থাইৰড। তাৰ পিছতহে দিনটো আৰম্ভণি হয় আৰু, উম',।
উম দিগদাৰ আৰু ন? সেইটোৱে-সেইটোৱে, বাকী মা মাহঁতৰ গা মোৰ ভালে আছে ন?
নহয় যে। অ', মা গা ভাল অ', ভালেই আছে দিয়ক, ভালে আছে। আপোনাৰ মাত তটো নহয় মাজে মাজে উ মানে এ নুশুনা-নুশুনা হয় যাওঁ। মানে আপোনাৰ মাতটো মাজে মাজে নেটৱৰ্ক কিবা মানে অকমান শ্ল' শ্ল' কে শুনা পাই আছো।
অ', অথনি তোমাৰ, অ, মই তেনেকুৱা পোৱা নাই।
উম, উম, উম,। মানে আপোনাৰ ফালৰ পৰা মই পাইছো মানে তেনেকুৱা হ'ব পাৰে, হ'ব পাৰে, উমহ উমহ উমহ তাতে মানে অ, বিজুলী গাজনি মাৰি আছে টো।
সেইটো এটা কথা অ এটা বহুত, অকমান আগতটো বহুত বেছি ঢেৰকণী অ নেটৱৰ্ক ইছু হয় কিন্তু এনেকুৱা হেৰিত উম অহ হ
উম', হম, হুম, হম।
এতিয়াও শুনিছা নে, নাই শুনা ন?
অহ শুনি আছো, কিন্তু মাজে মাজে মানে ড্ৰপ হৈ হৈ যায় ভইচটো। উম', শুনি আছো।
উম ময় ইয়াত নেটৱৰ্কতটো পায় ইনে
উম', এই এইটো বতৰটো কাৰণে হ'ব পাৰে। নাই নাই শুনি আছো শুনাত শুনি আছো, হয় নেকি বৰষুণ দিছে অ মাজে মাজে হৈ যায় অ, এটা দুটা ভইচ মানে দৰ্প হৈ হৈ আহে। একো নাই কেতিয়াবা হয় তেনেকুৱা।
কেতিয়াবা হয় হয়।
উম', হুম, হুম।
এনেকে ৰাতি কেইটামানত হুৱা আকৌ তোমালোক কে
এ শুৱেই আৰু, শুম অকমান পিছতে শুমগেই।
অ মই বোলো দুই দিন কথা পতা নাই বোলো দিনটা খা খবৰ এটাও লওঁ বোলোঁ। সময়ত মিলাব নোৱাৰি য যে সেইটো এটা কথা।
সেইটোৱে চবৰে তেনেকুৱাই মানে আহ আগৰ নিচিনা নাই যেন চব নিজৰে নিজৰ কামত ব্যস্ত। ত।
অ মানুহবোৰ চব বিজি হৈ গ'ল ন। খুব বিজি হৈ গ'ল মানুহ বিলাক হয় নহয়? সেইটোৱেই।
সেইটো। উম বৰষুণ ইয়াতো এটু দুটুপ টোপকে আহিছে, বৰষুণ পৰিব তাৰমানে।
পৰিছেই আমাৰ ইয়াত, এইফালে পৰিছে।
অ ইয়াতো এটুপ দুটক কে আহিছে দিয়ক। উ খালে ৰাতিটো বৰষুণ দি দিনটো ৰ'দ দিলে। অ খালে খালে চব চবে খালে।
কালি যে, কালি যে গোটেই ৰাতি বৰষুণ। গোটেই ৰাতি বৰষুণ কালি ন? গোটেই ৰাতিটো। বা ৰাতিপুৱা আকৌ সেইদাল ৰ'দ।
উম ৰাতি একেবাৰে ভূমিকম্প দিছে আৰু শে আৰু আজি আৰু আমি আৰু। এ হে হে হে হে।
তুমি গাৰ্গোল কৰিবা ৰাতি শোৱাৰ আগত তুমি ৰাতি শোৱাৰ আগত এবাৰ গাৰ্গুল
হয় হয় হয়। অ হয় হয়। ঠিক আছে বাৰু দিয়ক খুড়ী, ৰাখিছোঁ ন। অহ্ অহ্ অহ্ দে অহ্।